অওঁ।
হেল্ল'।
অ, শুনা পাইছানে বাৰু?
অ, পাইছো পাইছো তুমি পাইছানে?
অ, পাইছো পাইছো। কি কৰি আছা তুমি?
অ, মই তোমাৰ এইয়া এই ইমান গৰম পৰিচ তোমাৰ ৰাস্তালৈকে অলপ খোজকাঢ়িবলৈ বুলি ওলাই আহিছিলো। তুমি?
ময়ো এয়া গৰমতে আগফালে বহি আছো। তোমাৰ
অ অঁ খবৰ খাতি ভালেই বাৰু অঁ ভালেই ভালে তোমাৰ ভাল নহয়?
হয় হয় মোৰো ভালেই ভালেই অ। তাকে বোলো বহুত দিন হ'ল তোমালে ফোন চোন কৰা নাই আজি বোলে এটা বিশেষ বিষয়ৰ ওপৰত কথা পাতো বুলি তোমালে ফোন কৰিলো মানে।
অ, ভালে কৰিলা ভালে কৰিলা তাকে কি বিষয় বা?
হয় হয় বিষয়টো মানে এনেকুৱা হব। এ আজিকালিৰ দিনত যে তোমাৰ আমাৰ যি আগৰ লোক সংংগীত আছিলে লোকসংগীতৰ প্ৰভাৱ যে আজিকালিৰ দিনত কমি গৈছে এই তাৰ ওপৰতে আমি কথা পাতো বুলি ভাবিছো কেনেকুৱা হ'ব বাৰু বিষয়টো।
অ, হয় হয় ভালে হ'ব ভালেই হ'ব।
ইহ, হয় হয় মানে এতিয়া কি হৈছে আমাৰ বৰ্তমান যুগত কি হৈছে তোমাৰ যি আধুনিকতাৰ প্ৰভাৱ পৰিছে এই তাৰ ফলত মানে যি আমাৰ আগৰ দিনৰ গা গীতবোৰ আছিলে যে লোকগীতসমূহ আছিলে, সেইবোৰ আজ আজিকালি দিনত নাইকিয়া হৈ যোৱা নিচিনা আমি দেখা পাইছো হয় নহয়?
উম উম হয় হয় অ
অ আগৰ দিনত তোমাৰ লোক - সংংগীতসমূহ কেনেকুৱা আছিলে তোমাৰ এই ওজাপালি হওক, তোমাৰ নিচুকণী গীত হওক, ত আইনাম, ধাইনাম হয় নহয় বাৰু? সেইবোৰ কিমান এটা মানে সুমধুৰ গীত আছিলে সেইবোৰ শুনিলে মানে মনেই ভাল লাগি যায় গম পাইছা নে?
হয় ন তাকে তাকে।
আৰু যি আগতে যি মানে কেচুৱাক যে, আ টোপনি যোৱাবলৈ যে গাই তোমাৰ হেৰি এইটো কি বুলি কয় নিচুকনি গীত সেইবোৰো শুনি ভাল লাগে।
হয় হয়।
হয় হয় কিন্তু আজিকালিৰ দিনত বৰ কিন্তু, সেইবোৰ মানে আগৰ দিনৰ সেই এই এই এইবোৰ মানে আগৰ দিনৰ সেই লোকসংগীতবোৰ আজিকালিৰ দিনত শুনিবলৈ মানে একেবাৰে নোপোৱাই হৈ গলো গম পাইছা?
হয় হয় তাকেহে অ'।
মানে কি হৈছে আমাৰ আজি আধুনিকতাৰ প্ৰভাৱ পৰিছে, আমাৰ মানুহবোৰে কি কৰিছে। আজিকালি আধুনিকতাৰ প্ৰভাৱত পৰি পেলাই মানে আমাৰ, যি আগৰ দিনৰ সেই লোকগীতসমূহ আছিলে সেইবোৰ পাহৰি গৈ, আজিকালি দিনৰ মানে সেই কিছুমান নতুন নতুন মানে বাহিৰা গান, অ, তোমাৰ আকোৱালি লৈছে গম পাইছা মানে এজনে এইবোৰ কিবা, প'প চং নে কি কয় ৰেপ চং সেই তেনেকুৱা ধৰণৰ কিছুমান গান আজিকালি মানে তেওঁলোকে। এ আঁকোৱালি লোৱা আমি দেখা পাইছো।
হয় হয় তাকে হয় অঁ।
আচলতে এটা কথা তুমি লক্ষ্য কৰিবাচোন? এইখিনী আগৰ দিনৰ গানসমূহৰ তুলনাত এইসমূহ গানবোৰ বাৰু কেনেকুৱা ধৰণৰ? একদম মানে কিবা অদৰকাৰী নিচিনা লাগে মোৰ শুনিলে মানে তোমাৰ এটা কথা চাবাচোন? একদম মানে কিবা গানবোৰ মানে মিউজিক বহুত বেছি নিচিনা লাগে, একদম, এগাল মান কিবা - কিবি বজাই থাকিব ধাম - ধুম মানে কাণত উম মানে তুমি যদি, হেডফোন লগাই যদি শুনা তোমাৰ কাণ বিষ হৈ যাব আৰু, তুমি যদি এনেকে ডাঙৰ বক্সত শুনা তোমাৰ বুকু কপি যাব এনেকুৱা ধৰণৰ গান আজিকালি বাজে গম পাইছা?
হয় হয় অ তাকে।
কিন্তু আগৰ দিনত কেনেকুৱা আছিলে, আগৰ দিনত যি লোকসংগীত আছিলে সেইবোৰত কেনেকুৱা বাদ্যযন্ত্ৰ বজাইছিলে তোমাৰ, যি তবলা বজাইছিলে, হাৰমনিয়াম বজাইছিলে, বাঁহী বজাইছিলে, খোল বজাইছিলে, ঢোল বজাইছিলে হয় নে নহয়?
হয় হয়।
সেইবোৰহে আচল মানে তোমাৰ গীত বুলি ক'ব পাৰি, এইবিলাক আজি কালি দিনৰ এইবিলাকক মানে গীত বুলি ক'বয়ে নোৱাৰি।
হয় হয় অ।
আৰু এটা কথা কি হৈছে আমাৰ হয় এটা কথা হয়, আমাৰ আধুনিকতাৰ প্ৰভাৱত আমি মানে এ যি যুগ সলনি মানে আমাৰ। এ গীতবোৰ বেলেগ হয় আৰু মানে তোমাৰ আমি মানে বেলেগ - বেলেগ গীতো মানে আকোৱালি ল'ব লাগে সেইটো কথা হয়, কিন্তু এইটো নহয় যে আমি সেই আগৰ দিনৰ যি আমাৰ গীতসমূহ আছিলে লোকগীতসমূহ আছিলে, সেই সমূহ যে আমি পাহৰি যাম সেইটো কথা নহয় আকৌ?
হয় হয় অঁ।
উ অহ আ এতিয়া তুমি চাবাচোন এতিয়া মানে বৰ্তমান যুগৰ যি নতুন প্ৰজন্মৰ ল'ৰা - ছোৱালীসমূহ, সৰু সৰু ল'ৰা - ছোৱালীসমূহ তেওঁলোকে কিন্তু আজিকালি। সেই লোকগীত হওক মানে তেনেকুৱা ধৰণৰ কিছুমান গীত। কিন্তু শুনা আমি দেখা নাপাওঁ আকৌ, গম পাইছানে অঁ। ত সেইবোৰ গীত আমি শুনা মানে দেখা নাপাওঁ আৰু তেওঁলোকে সেই গীতসমূহৰ বিষয়ে একো নাজানেও। গ'ম পাইছা, হয়। আৰু এতিয়া আগৰ দিনত এটা আৰু এটা বিশেষ আছিলে কি ওজাপালি সেই ওজাপালিটো এটা মানে কম ফূৰ্তি মানে বস্তু আছিলে নে বাৰু, সেইটো মানে এটা বহুত সুন্দৰ মানে বস্তু আছিলে বুলি ক'ব লাগিব গম
কিন্তু আজিকালি দিনৰ ল'ৰা-ছোৱালীক যদি আমি সুধো যে ওজাপালি কি বস্তু কোৱাচোন বুলি তেওঁলোকে কিন্তু সেই ওজাপালিৰ বিষয়ে কিন্তু একো নাজানে, আচলতে কি হৈছে আমাৰ যি অভিভাৱক তেওঁলোককহে মই দুখ দিব বিচাৰিছোঁ‌, গম পাইছানে? কাৰণ, অ'। কাৰণ কি হৈছে তে সেই অভিভাৱকসকলে যদি সেই ল'ৰা-ছোৱালী সমূহক যদি নিশিকায় যে মানে সেই তেনেকুৱা তেনে ধৰণৰ লোকগীতসমূহ, তেতিয়া মানে ওজাপালিৰ বিষয়ে, সেইবোৰ যদি নিশিকায় তেওঁলোকে কেনেকে কেনেধৰণে গম পাব বাৰু হয় নহয়?
হয়-হয়।
সেইবাবে আমি অভিভাৱকসকলেও আমাৰ ল'ৰা-ছোৱালীসমূহক আমি শিকাব লাগে, কাৰণ আমাৰ যি সেই সংস্কৃতিসমূহ আছিলে সেইবোৰ আমি ধৰি ৰাখিব লাগিব, নহ'লে দেখোন আমাৰ সেইবোৰ সংস্কৃতি একো চিনেই নাইকিয়া হৈ যাবগে ভৱিষ্যতলে।
হয়-হয় তাকেহে অ'।
অ, আজিকালি যি তোমাৰ এইবিলাক বেলেগ-বেলেগ গানৰ মানে প্ৰভাৱটো পৰিছে সেইটো মানে অলপ বেছিয়ে বাঢ়ি গৈছে বুলি মই ক'ব বিচাৰিছোঁ‌, গম পাইছা? আৰু আগৰ দিনৰ গীতসমূহত মানে এটা বহুত ভাল মানে দিশ আছিলে কি তোমাৰ গীতবোৰ কি কৰিছিলে গম পোৱা নাই? প্ৰকৃতিৰ ওপৰত গাইছিলে, তাৰপৰা নতুবা তোমাৰ আহ, প্ৰেমৰ ওপৰত গাইছিলে আৰু দুখৰ ওপৰত সেই তেনেকুৱা ধৰণৰ গীতবোৰ গাইছিলে আচলতে সেই গীতসমূহ আমি যেতিয়া শুনিছিলোঁ সেই গীতৰ মানে শুনাৰ লগে-লগে আমাৰ মনটোৱেই ভাল লাগি গৈছিলে, গম পোৱা?
হয়-হয় অ'।
কিন্তু তাৰ তুলনাত আজিকালি দিনৰ গানবোৰ শুনিলে মানে একদম খং, মানে মই বহুত বিৰক্ত ক্তি অনুভৱ কৰো গম পাইছা?
উম, তাকে-তাকে।
হয়-হয়, সেইবাবে আমি সেই কথাবোৰ বুজিব লাগে আৰু এতিয়া আৰু এটা কথা ভাল হৈছে কি এতিয়া ব বৰ্তমান যুগত আধুনিকতাৰ প্ৰভাৱত মানে তোমাৰ যি মোবাইল ফোনৰ যুগ এতিয়া হৈছে, মোবাইল ফোনতো তুমি কি ধুনীয়াকে একদম ইউটিউবত চাৰ্চ যদি মাৰা মানে এ লোকগীতৰ বিষয়ে, ওজাপালিৰ বিষয়ে তাত কিমান ধুনীয়াকে ওলাই যাব হয় নহয় বাৰু?
হয় তাকে অ'।
হয় আমি-আমি সেইবোৰ শিকিব লাগে আমি তাৰপৰা সেইবোৰ শিকিব লাগে, কিন্তু আমি কি কৰো আজিকালি একদম কিবা বোলে চাৰ্চ কৰিম ৰেপ চং তাৰপিছত কিবা চং, মানে তেনেকুৱা সেইবিলাক আমি শুনো, সেইবিলাক মানে বাহিৰা বস্তুবোৰ মানে আমি বেছিকৈ আজিকালি এ মানে আকোঁৱালি লবলৈ ধৰিছোঁ‌। আমাৰ যি অ' মানে অতীতৰ যি মানে গীতসমূহ আছিলে সেইবোৰ আমি পাহৰি যোৱা নিচিনা হৈ গৈছোঁ‌, গম পাইছা?
হয়-হয়।
আৰু এটা কথা কয় নহয় অতীতক নাযাব পাহৰি বুলি যে কথাটো কয়, সেইটো সেইকাৰণে কয়। কাৰণ মানে তোমাৰ অতীতটো একদম পুৰা সুমধুৰ আৰু মধুৰ মানে, তোমাৰ অতীতৰ সেই- দিনবোৰ মানে মনত যদি পৰে মানে মোৰ এতিয়াও মানে মনটো ভাল লাগি যায় গম পাইছা।
হয়-হয়, তাকেহে।
তাকে মই লোক সংগীতৰ ওপৰত এইখিনিয়ে ক'লো বাকী' ইয়াৰ ওপৰত তোমাৰ মানে অলপ মতামত- দিয়াচোন বাৰু?
অ', -হয়-হয় তাকে, তুমি যিখিনি কথা কৈছা বহুত ভাল-ভাল কথা কৈছা। এতিয়া- লোকগীত, লোকগীত বুলি ক'বলৈ হয় গ'লে এতিয়া লোকগীত হৈছে তোমাৰ- এ' এখন সমাজৰ যি সংস্কৃতি, ইতিহাস, পৰম্পৰা বা তেওঁলোকৰ মানে- আৰু সমাজৰ যি জীৱন ধাৰাৰ প্ৰতিফলন প্ৰতিফলনে হৈছে আমাৰ লোকগীত। এতিয়া- অসমীয়া তোমাৰ লোক সংগীত মানে বহুত পুৰণি আৰু সমৃদ্ধ। সমৃদ্ধ।
অঁহ',।
অহ', এই তোমাৰ গানসমূহৰ মাজেৰে মাজ- কি হয় তুমি কৈছাই সেইখিনি কথা ইতিমধ্যে। এই গানবোৰৰ- তোমাৰ অসমৰ মানুহৰ যি সুখ-দুখ হওঁক প্ৰেম- বা কৃষি বা আৰু তোমাৰ প্ৰকৃতি তেনে ধৰণৰ উৎসৱ- গোটেই সামাজিক জীৱনৰ মানে আঁহ' কিছুমান ছবি প্ৰকাশ পায়।
হয়, পায় অঁ',।
আঁহ', এতিয়া লোকগীত কেৱল তোমাৰ তোমাৰ মনোৰঞ্জনৰ মাধ্যমেই নহয় কিন্তু। ই আমাৰ অসমীয়া জাতিৰ মানে এটা- পৰিচয- পৰিচয় বুলি ক'ব লাগিব। আৰু- তাৰো ওপৰিও কিন্তু আমাৰ ই মানে- ঐতিহ্য এক মানে মূল্যবান সম্পদ। এতিয়া- আ-আমাৰ-আমাৰ অসমত এতিয়া বিভিন্ন ধৰণৰ লোকগীত আছে, ইয়াৰে ভিতৰত যদি খন কবলৈ যাওঁ তোমাৰ বিহু গীত হওঁক, - টোকাৰী গীত, জ-জাৰি, বিয়া নাম, - আইনাম, দিহানাম তেনেধৰণৰ বিভিন্ন ধৰণৰ তোমাৰ লোকগীত আছে। এতিয়া প্ৰতিটো- অঁ' প্ৰতিটোৰ লোকগীতৰে তোমাৰ এটা নিজস্ব সুৰ বা- এ' বিশেষত্ব আছে। এতিয়া আঁহ' বিহুগীত-বিহুগীত তোমাৰ আনন্দ আৰু উৎসৱৰ প্ৰতীক বুলি- কোৱা হয়। আৰু যি- আঁহ' যি কি জাৰিয়ীয়ে তোমাৰ আমাৰ সম্প্ৰীতি হওঁক বা আমাৰ ভাতৃত্ববোধৰ সেই বাৰ্ত তা'ত দিয়ে। আৰু তাৰপৰিও, তাৰপৰিও আমাৰ যি বিয়া নাম হওঁক- আৰু আইনাম হওঁক এ' সেইবোৰ আমাৰ যি বিয়া সবাহত বিয়া সবাহত সেইসমূহ
হয়।
আঁহ' লোকগীতে আচলতে কি কৰে জানানে এ' লোকগীতে আমাৰ- এ' মানুহক আমাৰ যি শিপা-শিপাৰ সৈতে আচলতে উ-জড়িত-জড়িত ৰাখে।
হয়-হয়, অঁ',।
অঁ', এতিয়া তোমাৰ কি হৈছে আমাৰ বাহিৰা যি- সমূহ উম' গীতৰ প্ৰভাৱ পৰিছে বা বাহিৰা যিসমূহ বস্তুৰ প্ৰভাৱ পৰিছে- এতিয়াতো ক'বলৈ গ'লে কেৱল গীতৰ ক্ষেত্ৰতে প্ৰভাৱ পৰা নাই বিভিন্ন দিশত আমাৰ বাহিৰা বস্তু আমাৰ অসমত প্ৰভাৱ পেলাইছে। এতিয়া, আমাৰ বিশেষ এতিয়াতো আমি লোকগীতৰ কথা পাতি আছো। সেইকাৰণে তোমাৰ উম' লোকক এতিয়া কি হৈছে তোমাৰ বাহিৰা কিছুমান গীত মানে যি তুমি কৈছিলা যে ৰেপচং হ'ওক। তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ গীত মাত আচল্ততে আমাৰ এতিয়া প্ৰকাশ পাবলৈ ধৰিছে, বিশেষ কৈ আমাৰ যি হিন্দী, হিন্দী হ'ওক বা ইংৰাজী যিসমূহ গীত মাত সেইমাত সমূহো কিন্তু বেছিকৈ প্ৰচলন হোৱা দেখা গৈছে।
হয়, হয়।
আহ, সেইকাৰণে আচলতে সেই লোকগীত সমূহে আমাৰ আহ, আমাৰ শিপাটোৰ সৈতে আচলতে জড়িত ৰাখে এতিয়া বৰ্তমান সময়ত নিজৰ শিপাৰ পৰা আচলতে আহ, মানে উঠিয়ে আহিছো ক'বলৈ গ'লে।
অ', হয়।
এতিয়া আগৰ দিনত কি হয়, তোমাৰ মানুহে গাঁৱত কিবা উৎসৱ-পাৰ্বন হ'ওক বা কৃষি-কাৰ্য। বা কিছুমান সামাজিক অনুষ্ঠানত এ মানে একেলগে সকলোৱে মিলি সেই লোক গীতসমূহ গাই আনন্দ কৰিছিলে।
হয়, হয়।
আজি আজিও তোমাৰ সেই বিহু হ'ওক বিভিন্ন সেই লোকগীতৰ মানে এটা বিশেষ স্থান থাকে তোমাৰ আজি কালি চ-চাবাচোন বিহু মানে গীত গীতৰ যেতিয়া কিছুমান প্ৰতিযোগিতা পতা হয়, তাত এই লোকগীত বুলি এটা এ মানে বেলেগকৈ তেওঁলোকে এটা শাখা তেওঁলোকে প্ৰস্তুত কৰে। য'ত তেওঁলোকে কেৱল লোকগীতসমূহে গাব পাৰিব।
হয়, হয়।
অ', এতিয়া তোমাৰ দেশ বিদেশৰ তোমাৰ বহু মানুহ মানুহেও তোমাৰ অসমীয়া যিসমূহ লোকগীত আছে। এই লোকগীতৰ তোমাৰ সুৰ আৰু তাৰ যিবিলাক এ সৌন্দৰ্য আছে, তাৰ আচলতে সেই সমূহ আচলতে বহুত ভাল পায়। তে কিন্তু কিছুমান কিন্তু আধুনিক যি সংগীত আছে বা সামাজিক মাধ্যমৰ যি প্ৰভাৱ পৰিছে। তাৰ ফলত আচলতে এ লোকগীতৰ চৰ্চা বৰ্তমান সমাজৰ সমাজত কিন্তু একেবাৰে কমি অহা দেখা গৈছে। এতিয়া বহুত বহুত যুগ মানে যুৱকে কি কৰে আধুনিক মানে গানবিলাক গাই বা শুনিহে বেছি তেওঁলোকে ভাল পায়, কিন্তু পৰম্পৰাগত আহ, পৰম্পৰাগত সমূহ আমাৰ লোকগীতৰ মানে আজিকালি নাজানেই বুলিয়ে ক'ব লাগিব। এতিয়া আহ, আমাৰ এ ভূপেন হাজৰিকাদেৱ আছে এ বা তেনে ধৰণৰ যি আমাৰ মহান মহান গীতিকাৰ সমূহ আছিল। তেওঁলোকে আমাৰ কিমান ধ-ধুনীয়া ধুনীয়া ৰচনা কৰি থৈ গৈছে। এই কিন্তু সেইসমূহ চাবাচোন আজিকালিৰ মানুহ ল'ৰা-ছোৱালী বিলাকে নুশুনেই আৰু কিন্তু সেই প্ৰভাৱটো আমাৰ সেই প্ৰভাৱ খিনি কিন্তু আমাৰ ডাঙৰ মানুহ ডাঙৰ মানুহৰ পৰাই পোৱা দেখা গৈছে বা আমাৰ এতিয়া সেই ডাঙৰ মানুহখিনিয়ে আচলতে সেই গীত মাতৰ উ, মানে গীত মাতৰ পৰা আঁতৰি অহাৰ ফলতে। বৰ্তমান যি নৱপ্ৰজন্ম আছে তেওঁলোকে সেই লোকগীতৰ পৰা কিন্তু আঁতৰি অহা দেখা গৈছে। এতিয়া অ', এতিয়া মোৰ মতে যদি ক'বলৈ যাওঁ তোমাৰ লোক সংগীত। মানে এটা অসমীয়া সংস্কৃতিৰ আত্মা আত্মা বুলিয়ে ক'ব লাগিব। এতিয়া
হয়, হয়।
ইয়াৰ ইতিহাস হওক বা পৰম্পৰা হওক এই তাৰ যি পৰিচয়, চিৰদিনৰ বাবে জীয়াই ৰাখ জীয়াই ৰাখে তে সেয়েহে আমি যি লোক চলে ভাল পাব লাগে বা আমি সংৰক্ষন কৰিব লাগে আৰু আগন্তক যি প্ৰজন্ম আছে তোলোকলৈ আচলতে সেইখিনি আমি যাতে আগবঢ়া আগবঢ়াই নিব পাৰো তাৰ বাবে আমি পৰা সেইখিনি ব্যৱস্থা কৰিব লাগে আৰু লোকসংগীত। সেই জীয়াই থাকিলেহে আমাৰ যি অসমীয়া সংস্কৃতি আছে সেই সংস্কৃতি আচলতে চিৰদিনৰ বাবে জীয়াই থাকিব বুলি মই ভাবো।
হয় হয় অ তাকে তুমি এতিয়া যিখিনি কথা কলা সেইখিনি বহুত গুৰুত্ব।